হেল্ল'
অ কি খবৰ?
ভালে ভালে, তোৰ কি খবৰ?
মইয়ে আছোঁ আৰু কিবাগে।
অ অ অঁ, বাকী ভাত খালি। ভাত খালি।
ভাত খালো বাৰু এই মাত্ৰ খালো।
অ অ অ অ খালো খালো।
অ অ অ অ বাকী কলেজ পাতিতো বন্ধয়ে।
এতিয়া বন্ধ বৰষুণ দিছেনে ইফালে।
অহ বৰষুণ ৰাস্তাত পানীও হৈছে আমাৰ এইফালে।
হয় নেকি, আমাৰ ফালেও অলপ অলপ মানে উম অ বৰষুণ দিছি বাৰু কিন্তু মানে নদী এখন আছে কাষতে পানী অলপ অলপ বাঢ়ি বাচ্ছি বাৰু ইতা অলপ আগতে আকৌ টানকৈ দিলা এজাক বৰষুণ।
অ অ অ অ অ অ ৰাস্তাত পানী হৈছি নিকি?
উম উ পানী অলপ অলপ হৈছি অলপ অলপ।
অঁ অ।
উম উ চু
আমাৰও এইফালে পানী পথাৰত পানী হৈছি বাৰু।
অ অ অ তাতো চবফালে বানপানীয়ে দেখোন। মানে এতিয়াতো বাৰিষা কালে ধৰ বানপানী হ'বই বাৰু এতিয়া। ইমান ক্ষতি কৰে না। বাৰিষা আহিলে ভয় লাগি যোৱা যেন হয় এতিয়া যিখিনি হয় মানে, খেতি-বাতিক লৈয়ো যি মানুহবিলাক ব্যস্ত হৈ পৰি সেই মানুহখিনিলে আকৌ বেয়া লাগে।
সেইটো হয় বাৰু দে নদী নদী এটা অ, অঞ্চলৰ মানুহখিনিতো বিশেষ বহুত অসুবিধা।
অ অ সেইটোৱেতো।
উম উ উ এতিয়া মানে বাৰিষা দিন আহি মানে বানপানী খুব বাঢ়িল আৰু
আ উম উ উ সেইটো এতিয়া বাঢ়ে বানপানীটো এতিয়া।
অৰুণাচলৰ পৰাও কিবা পানী এৰি দিছে কিবা।
অ অ অ অ।
অৰুণাচল, চাইনাৰ পৰা বহুত পানী আহি আছে ওপৰৰ পৰাই।
অঁ সেইটো গম পাইছোঁ বাৰু এই হেৰি কি বুলি কয় তাতে দলং এখনো ভাংসে নেকি ৰে'লৰ দলং এখন অলপ দিন আগত।
উম উ উ উ
অ আ আ গম পাইছো উজনিৰ ফালে মানে বেছিকে প্ৰভাৱ পৰে। অৰুণাচলখন বেছিভাগ উজনিৰ ফালে আছে কাৰণে।
অঁ
তাকেটো ঢি ঢি
উ
এই কি বুলি কয়, খেতি-বাতিৰ কাৰণে এতিয়া অলপ শাস্তি হৈগেছি আ। হেল্ল'ঊ হেল্ল'ঊ হেল্ল'ঊ হেল্ল'ঊ